অ কেনে আছা
হেল্ল হেল্ল মোৰ মাতটো ভালকে গৈছে নে বাৰু
অ আহিছে তোমাৰ মাতটো আহিছে কেনে আছা
মই ভালে আছো তই কি কৰি আছা
মই বিশেষ একো নহয় অলপ ঘৰৰ কাম কৰিছিলো তাৰ পিছত অলপ গান শুনি আছিলো তুমি
অ অ' মই এই আমাৰ এইফালে বহুত গৰম হৈছে ফেনৰ তলত এনে বহি আছো তোমালোকৰ চাইদে বতৰ কেনেকুৱা
বতৰটো দিয়ে আছে বতৰ ভালেই কিন্তু গৰম-গৰমটোও বহুত।
বৃষ্টি, বৰষুণ চৰষুণ একো নাই
অ আমাৰ এইটো চাইডে মানে ৰা ৰাতিপুৱা তোমাৰ আহিব বুলি অলপ মানে ডাৱৰ চাৱৰ এনেকে কলা হৈ আহি ছিলে পিছতে মানে আকৌ পুৰাকে ৰ'দ ওলাই গ'ল আৰু।
এ আমাৰ ইয়াতো মানে এ এনেকাতো কালি হৈছিলে এনেকে পুৰা কালা ধালা হৈছিল বাৰু অলপ বৰষুণ দিছিলে অ' তাৰ পিছত তো ইমান গৰম দিলে বাপৰে-বাপ পাৰা নাই মানে।
অ তোমালোকৰ অ তোমালোকৰ তাপা তোমালোকৰ
কি কলে
খেতি-খেতি কৰা নাই মানে এনেকুৱা ধান খেতি ধান খেতি কৰা
না মোৰ মানে তোমাৰ খেতি-খেতিৰ বেবচা নাই তোমাৰ আছে নেকি তোমালোকৰ
অ আমাৰ খেতি আমাৰ খেতিয়ে কৰে আৰু আমাৰ মানে অন্য এক একো ইনকাম চৰ্চ নাই অকল খেতিয়ে আৰু
অ ভালেইতো মানে এ কিবা অ মাটিতো মানে সি চব জাগাততো খেতি নহয় ন
অ আমাৰ এইটো চাইডে হয় বাৰু তোমালোকৰ কি সেইটো চাইডে
না আমিতো মহানগৰীত থাকো ন আমাৰ এইটো চাইডে মানে খেতি-বাৰী নহয়। এনে মানুহে নিজৰ ঘৰত কিবা গাৰ্ডেনিং বিলাক কৰে ফুল-চুল লগায় এম মানে এইটো চাইডত খেতি বাৰী নহয় মানে, অ' গ্ৰাম চাইডত হয়। আমিতো মানে চিটি ফালে ন স্কুটি
অ', আমি গাৱলিয়াই বাৰু, হেৰি আমাৰ চাইডে তোমাৰ খেতিৰ ওপৰত মানুহে
অ', বুজিছো
মানে তোমা তোমাৰ আমাৰ এতিয়া এতিয়া ধানৰ ছিজন ন এতিয়া ধান খেতি কৰা হৈ আছে আউ আমাৰ মানে তোমাৰ এনেই ৰো প হে দুদিনমান আগতে বৰষুণ দি আছিলে দেই তেতিয়া মানে পানীটো চাই পিনে এ হাল টো বোৱাই দিলে মানে তোমাৰ ধানটো ৰুবলে তাৰপা এতিয়া বোকাত টো দিয়াৰ পিছত তোমাৰ গোটেই ৰ'দ আহি শুকাই দি হু শুকুৱাই দিলে নহয় এতিয়া ৰুব নোৱাৰা হৈ গ'ল আউ তেনেকে আছে আউ মাটিকেইটা
মানে কি কি কি কি খেতি হয় তোমালোকৰ
আমালোকৰ এইটো অ আমাৰ চাইডে মানে প্ৰায়ে চবেই খেতি হয় আমেয়াৰ হেৰি কৰে আমাৰ ধান কৰে সৰিয়হ কৰে তাৰপা মাট তিমাহ কৰে তাৰপা গোমধান তাৰপা এইফালে এনেকুৱা ঘ আকৌ ঘৰুৱা শাক পাচলিবো কৰে আৰু জাতিলাও কোমোৰা তাৰপা টোম
অ
তোমাৰ প্ৰায় আউ
অ', ভালেই, আহ, ঠিকে আছে
তোমালোকে এতিয়া পাচলিবোৰ কিনিয়ে খোৱা চাগে?
অ' আমাৰতো কিনিয়ে খাই-খাব লাগে, আমাৰতো আৰু মানে খেতি বাৰী নাই ন থাকিলে মোৰতো বহুত ভাল লাগে খেতি বাৰী বিলাক মোৰতো মনো আছে কিবা আ এটা পিছত পিছত এটা মানে অ বৰ হৈ কেনে এটা মাটি কিনি খেতি বাৰি কৰি তাতেই থাকিম সেইটো কামতে থাকিম এনেকে ভাবো আৰু
খেত খেতিত খেতিত তোমাৰ কষ্ট আছে ন বহুত
কষ্ট আছে নেকি
অ কষ্ট কৰিব লাগেটো তোমাৰ এতিয়া তোমাৰ ধান ধানটো মানে ধান খেতি কৰিবলৈ চোৱা তোমাৰ প্ৰথমতে কঠিয়া পাৰিব লাগিব মানে কঠিয়া তোমাৰ ধৰি লোৱা এ এনেকে ডাঙৰকে কঠিয়া পাৰিব লাগিব হাল দাল বোৱাই মানে আউ দুবাৰ তিনিবাৰ তাৰ পিছত আকৌ সেই কঠীয়াকেইটা ডাঙৰ হোৱাৰ পিছত মানে আকৌ সেই কঠীয়াকেইটা তুলি আকৌ অ ৰুবৰ পিছত আকৌ সেই ৰোৱা ধান কেইটা দাম ঙৰ হোৱাৰি ধান কাটিব লাগিব আকৌ আনিব লাগিব মাৰি দিব লাগিব তাৰপিছতহে ধানকেইটা পাবা আকৌ ধা চাউল পাবলে ত তমিধাও লৈবনেুৱোৱা
বা বাপৰে কষ্ট আছে বোৰ তুমিও কি মানে খেতি কৰা নে মানে চাই কেম উম দেউতাৰ চাই কে নে মানে শিকিছা
ন আমাৰ আমাৰ এইটো চাইডে মানে তোমাৰ খেতি কৰিবই লাগিব আৰু নহলে হেৰি নাই ন মানে এতিয়া আমাৰ ধৰি লোৱা তোমাৰ মাটি মানে যথেষ্ট খিনি আছে। এতিয়া ইমান অকলে কৰিব নোৱাৰি যে সেইটো কাৰণে চবেই কৰে আৰু। আমাৰ এইটো সৰুৰ পৰাই খেতি শিকি যায় আৰু কৰিবলে, মানে এতিয়া এইফালে চব খেতিয়কে যে।
অ', আচ্ছা আচ্ছা। ঠিকেই আছে বাৰু, মানে পঢ়া শুনা মানে কৰা নে নাই?
অ', পঢ় শুনা কৰো এতিয়া বি এছ চি কৰি আছো নহয় মানে পঢ়া শুনাতো বেলেগ আৰু খেতিটো বেলেগ আৰু তোমাৰ খেতি চিজনে চিজনে কৰিবই লাগিব ন নহলে মানে আমাৰ এতিয়া মানে এ বস্তুবোৰ কিনি নাখায় নহয়, গোটেই ঘৰত উৎপাদিত বস্তুবোৰে খাই অকল তেনে মানে সেইবোৰ কিনে আৰু আমাৰ গোটেই অৰ্গেনিক বস্তুবোৰে খাই ঘৰত।
অ'। এই খেতি কৰাৰ কাৰণেতো মানে এই ৱেডাৰ আৰু বতাহ বৰষুণ এইবিলাকতো চব মানে ডিপেণ্ডেণ্ট হয় এইবিলাকৰ ওপৰতে, এইবিলাক নহ'লেতো খেতি বাাৰী মানে নষ্ট হৈ যাব ন?
অ', হয় এইটো ডিপেণ্ডেণ্ট হয়, মানে ইয়াৰ আগৰ বছৰ আমাৰ তোমাৰ কিমান পানীতো মানে ইয়াৰ আগবছৰ নহল ধান খেতিৰ কাৰণে। এতিয়া আমাৰ তোমাৰ
আচ্ছা।
মানে ধান খেতি কৰিবই নোৱাৰিলো।
অ', অ', আচ্ছা। তোমালোকৰ মাছ
এই তেনেকুৱা মানে। অ', মাছও পুখুৰী আমি পুহো আৰু। হেৰি ন ইমান হেভি নুপুহো মানে তোমাৰ ধৰি লও আমাৰ এতিয়া পুখুৰীটো তোমাৰ আঢ়ৈ বিঘা মানৰ তাত এ-এতিয়া কিমান বাৰ, তেৰ হেজাৰ মান মাছ মেলা আছে চাগে।
অ', কি কি মাছ আছে তাতে?
এ এনেকুৱা গাছ কাপ তাৰপৰা মই মানে ইমান বিশেষকে মাছৰ নামবোৰ নাজানো, তোমাৰ এনেকে ৰৌ আছে হপায়। তাৰপিছত এই ৰূপচন্দা বুলি কয় যে, তাৰপা ক্ৰচ মাছ আছে। সেই তেনেকে আছে আৰু এগাল।
তুমিও মাছ খুই, মাছ খাই ভাল পোৱা নে?
মাছ খাও, এই মই হেৰি তোমাৰ এই চালানী মাছটো বেছি খাওঁ আৰু ঘৰুৱা মাছটো নাখাও। এ আগতে মানে খাই খাই এতিয়া ঘৰতে পুখুৰী আছে যে খাই খাই আমনি লাগিলে আৰু মাছটো। মই মাংসটো বেছি প্ৰিফাৰ কৰো আৰু।
অ', আচ্ছা চিকেন।
তুমি কি মাছ-মাছ
খাই ভাল পোৱা
অ', মইতো বঙালী, বঙালী মানেই মাছ।
অ', অ', সৰু মাছ, সৰু মাছ ভাল পোৱা নেকি?
অ', সৰুবোৰ ভাল লাগে আৰু মানে ৰৌ আৰু ইলিচটো বেছি ভাল লাগে।
অ', অ', মই মাছ-মাছৰ ইমান হেৰি নাই মই চালানী মাছ যে তোমাৰ কছৰ সেইটো খাওঁ, সেইটোহে খাওঁ প্ৰায়। তাৰ পিছত মাছ ইমান নাখাওঁ, সৰু-সৰু মাছো মানে খাই বেয়া পাওঁ, আগতে খাই খাই মানে আভুক লাগি গ'ল আৰু এতিয়া।
অঁ' মানে কাটা বিলাক বাচিব লাগে, কেতিয়াবা গলাতো সোমাই গ'লেতো আৰু হ'ল আৰু।
অঁ অঁ' সেইটোয়ে মানে সেইটো কাৰণে। বাকী কি তোমাৰ লোকত তোমালোকে মানে এতিয়া গোটেই বস্তুবোৰ কিনিয়ে খোৱা আৰু প্ৰায় মানে তোমাৰ যোনবোৰ এতিয়া তাতো কিছুমান বস্তুবোৰ চাগে নোখোৱাই ইমান।
মানে নহয় আমাৰ আমিতো ইফালে ক'তে মানে অৰ্গেনিক পাম আৰু চ'ব। টো হাইব্ৰীড, মানে ইঞ্জেকচন চিঞ্জেকচন দি কেনে এইবিলাক সেই কৰে মানে অৰ্গেনিক খ-খাব নোৱাৰোৱে আম, আমি। আমাৰ তাৰমানে মোৰ দেউতাৰ ব্যৱচা মানে তেনে কোৱা বেবচাহ নহয় ন' আৰু আমাৰ চাৰিওফালে মানে এনেকা কিবা মানে এনেকা মানুহো নাই যে তাক কম আমি-
কি দেউতাই কিবা চাকৰি তাকৰি কৰে নে কিনো?
অঁ' মোৰ দেউতাৰ মানে সোণৰ ব্যৱচা কৰে গল্ড স্মিথ।
অহ'-অহ'-অহ' ঠিকে আছে তেতিয়া।
হয়।
আমাৰ সেনেকে মানে খেতিৰ ওপৰতে, খেতিৰ ওপৰতে আৰু গোটেই।
অঁ' আমাৰোতো মানে এই আমাৰ প্ৰধানমন্ত্ৰীয়ে কৈ দিলে ন' কি মানে কাৰোবাক মানে সোণৰ-তোণৰ এ-এতিয়া কিনিব নালাগে। এতিয়া আমাৰ
অঁ' অঁ' তোমালোকৰ নিজৰে মানে দোকান আছে, হয় নাই?
অ', অ', নিজৰে নিজৰে।
অঁ' অঁ' ঠিকে আছে। আমাৰ তোমাৰ এতিয়া আমি এতিয়া ডাবল স্কিল শিকি থাকিবলগীয়া হৈছে আৰু খেতি আৰু তোমাৰ পঢ়ি শুনি চাকৰি নাপালে খেতি কৰিব লাগিব আৰু তেনেকুৱা।
উমঁ' ঠিকে, মইও এগ্ৰিকালচাৰেল সেইটো যাব মন আছে মোৰো, মই ভাবিছো কিবা এইটো নহ'লে মই কিবা এগ্ৰিকালচাৰ এক্সাম দি কেনে তাতে সোমাই যাম। আচলতে এক্সাম মানে হয় ন' মই শুনিছো কিবা নাবাৰ্ত এণ্ড অল
অঁ।
এইবিলাক এক্সাম দি কৰিব পাৰো আমি।
আৰু হেৰি এই তুমি এতিয়া সৰুৰ পৰা যেতিয়া খেতিতো মানে দেখা নাই যে তুমি অনুভৱ কৰা নাই আৰু কিমান কষ্ট হয়, এতিয়া তুমি পৰা হেঁতেন গম পালাহেঁতেন আৰু খেতিটো ইমান সহজ নহয় মানে। মানে এতিয়া মানে তোমাৰ কি হৈছে মানে
উম'।
মানে খেত-খেতি খেতিয়কে মানে খেতি কৰিব নিবিচৰা হৈছে মানে এতিয়া ধৰি লোৱা আমাৰ ফাদাৰে তোমাৰ খেতিয়ক ন'। মানে আমাৰ ফাদাৰে ভাবে মানে আমাৰ ল'ৰা ল'ৰাটো খেতিয়ক নকওঁক, তেনেকুৱা মানে পঢ়ি শুনি চাকৰি কৰক তেনেকুৱা কথা আৰু।
বুজিছোঁ।
অ' তেনেকেই আৰু কথাবোৰ। এতিয়া যি হ'লেও কৰিব লাগিব, যেতিয়া চাকৰি তাকৰি না পালে খেতিকে কৰিব লাগিব আৰু।
অ' সেইটোৱেতো, আজিকালিতো চাকৰি ইমান টান, বাপৰে চাকৰিয়ে পোৱা নাযায়। আৰু এনেই মানুহে গ্ৰেজুৱেচন কৰি এনেই বহি আছে চাক কৰিয়ে নাই, গভমেণ্ট চাকৰিয়ে নিদিয়ে।
সেইটোয়ে আমাৰ ইমান ইয়াত হেৰিয়ে নাই, তোমাৰ ভেকেঞ্চি নোলাইয়ে, আমাৰ এতিয়া যিমান নিবনুৱা বাসি চে আৰু, কম্পিটিশন লেভেলটো বাঢ়ি বাঢ়ি গৈ আছে তোমাৰ, এ এহেজাৰটা, দুহেজাৰটা পোষ্টৰ কাৰণে লাখ লাখ মানুহে এপ্লাই কৰে আৰু।
সেইটোৱেটো কম্পিটিচন ইমান আজিকালি, মানে আগতচে বেছি। টিয়ে এতিয়া কম্পিটিশ্যন, আগতকৈ আ, মানে মোৰ দেউতা, মা দেউতা কৈছিল যে আগতে মোৰ আমালোকৰ বেছি টাফ আছিল কিন্তু মোৰ লাগি আছে যে এত এতিয়া মানে বেছি টাফ, এতিয়া আমাৰ লগত টেকন'লজি আছে কিন্তু আমালোকৰ কম-কম্পিতিতিভ এ, মানে কম্পিটিচনটোও বাঢ়ি গৈছে ন' চবেই পঢ়ি আছে। চবে কিবা এটা কৰিব কাৰণে খুজিছে। সেইটো কাৰণেই আৰু প্ৰব্লেম হয়।
এ, আ-আগত-আগতে তোমাৰ মানে টাফ পাই মানে কম্পিটিশন লেভেলটো নাই আৰু মানে এইবোৰ নত নতুনকে ইনট্ৰডিউচ হৈছিলে যে এইটো কাৰণে মানে টাফ পাই চাগে, কিন্তু এতিয়া মানে যিটো কম্পিটিচন আমাৰ মানে কম্পিটিচনতে আৰু যাবগৈ আৰু তেনেকে যাবগে আৰু।
হয় সেইটোয়ে, আমাৰ তেনেক-তেনেকেই যাব।
উম, এই হেৰি তা-তাত তাৰমানে ট্ৰাই কৰা নাই নেকি একো?
নাই এতিয়ালৈকে ট্ৰাই কৰা নাই কিবা, কৰিম বুলি ভাবিছোঁ।